কি কৰি আছা?
অ আছো দিয়া এনে, তুমি কি কৰি আছা?
এই শুই আছিলো।
শুলাই নেকি?
এনেই ভাল লাগিছে,
অ অ বাৰু কোৱাচোন কিয় ফোন কৰিলা?
খা খবৰ পাতি লওঁ।
ওহো হ ভালেই কৰিছা দিয়া।
মনত পৰি থাকে মাজে মাজে।
আহ আজিকালি কথা পতৰা মানুহে নাইকিয়া হৈ গৈছে চব লগ বন্ধুবোৰ মানে নাইকিয়াই হৈ যোৱা নিচিনা হৈছে আৰু চবেই নিজৰ নিজৰ অৱশ্যে লাইফত ব্যস্ত হৈ গৈছে ন
সেইকাৰণে মনত পেলাই দিলে কল কৰিছে।
বাকী ঘৰত চবৰে ভাল? অ, অ-মানে সুধিছো। ভাল দিয়া আমাৰো ভাল। চবৰে ভাল, অ-তোমাৰ ভন্টি এজনী আছিলে ন?
অ, ৰ'বা ভণ্টি, টপিকতটো তেনেকুৱাই আৰু ভণ্টিৰ ওপৰতে। তাই মানে হাই ছেকেণ্ডী পাছ কৰিলে?
উম।
সেটু কাৰণে ক'ল কৰিম বুলি কৈছিলো ৰ'বা। তুমি ভালে কৰিলা ।
অ', অ'।
তই এতিয়া হায় ছেকেণ্ডী পাছ কৰিলে, তাকে তোমালোক ছোৱালী
এনেকুৱা ছোৱালী মানুহ বুলি কথা নাই বাৰু। এ-এনে-এ-হেৰি, বাউ সেইটো বাউ আমি ডিচকাছ কৰিম, এনে ৰিজাল্ট কেনেকুৱা হল?
ৰিজাল্টো তোমাৰ, ফাৰ্ষ্ট ডিভিজন তিনটাত লেটাৰ।
অ', ভাল হৈছে। বহুত ধুনীয়া হৈছে। তাইক মোৰ ফালৰ পৰা কনগ্ৰেচুলেশ্যন কৈ দিবা। তাই তাই এনে ষ্ট্ৰিম কি আছিলে, আৰ্টচ না চাইন্স?
আৰ্টচতে আছিলু।
আৰ্টচৰ আছিলে?
উম। আৰ্টচো আছ
আচ্ছা-আচ্ছা, কি কি চাবজেক্ট লৈছিলে জানানে?
তাই তোমাৰ এন্ঠ্ৰ ইডুকেশ্যন, জোগ্ৰাফি কি ইয়াৰ পিছ পোলি চাইন্ঞ্চ
অ', অ'। আত্ছা!
তিয়া, কেৰিয়াৰৰ কথা ক'বলৈ গ'লে, বহুত অপচন আছে কৰিব পাৰা। মাত তেনেকুৱা মানে, নৰ্মেলি যদি তাই যদি লাইন লৈ যাব প- বিচাৰে তেতিয়াহ'লে তাই অ তাই ধৰিলে কিছুমান সৰু সৰু ক'ৰ্চ কৰিব পাৰে। এতিয়া ধ এতিয়া ধৰি লোৱা তাই চাপ'জ জি এন এম কৰিব পাৰে। এতিয়া অ জি এন এম কৰিব পাৰ জি এন এম কৰিবলে তোমাৰ উম নাৰ্ছিঙৰ জি এন এম কৰিলে মই ব সুবিধাখিনি কম বাৰু কি কি হয় বাকী মানে এতিয়া তোমাৰ তাই যদি কৰিব বিচাৰে তেতিয়ালে কিন্তু তোমালোকে এটা কাম কৰা তাইক সুধি লোৱা সুধি লৈ আজি কিমান তাৰিখ হ'ল আঠাইছ তাৰিখ হ'ল চাগে মানে আঠাইশ মানে আৰু আজিৰ দিনতটো গ'লে দিয়াছ ঊত্ৰিছ, ত্ৰিশ দুদিন ম উক্ত সময় আছে এই তোমাৰ হেৰি হয় আজিকালি হেৰি কৰি দিলেতো গভমেন্টে মানে যদি গভমেন্টতটো ট্ৰাই কৰিবই লাগিব ন পায়ে নাপায় সেইটো পিছৰ ক কিন্তু গভমেন্টত ট্ৰাই কৰাটো ভাল কাৰণ গভমেন্টত পঢ়িলে তুমি মানে অলপ পইচাটো অলপ কমকে যায়।
অঁ অঁ পাইছে
অ মানে চাৰ্টিফিকেটটোত তেনেকুৱা বিশেষ একো মানে হেৰি নপৰে কাৰণ তোমাৰ মেইন আমাৰ নাৰ্ছিঙটোৰ এনেকুৱা হৈছে তোমাৰ অ হেৰি কি কয় কাউন্সিলাৰ ওপৰত ডিপেন্ড কৰে হা এতিয়া মানে তুমি অ তুমি লগিছে তুমি লগিছে বেংগলোৰত পঢ়ি আহা তুমি লগিছে মুম্বাইত সেইটো মেটাৰ নকৰে কিন্তু তুমি পঢ়ি আহা পিছত মানে মেটাৰ কৰিব যদি তুমি অসমত চাকৰি কৰিব বিচাৰা তেতিয়া হলে মানে তোমাৰ আছাম নাৰচ কাউন্সিলৰ মানে ৰেজিষ্ট্ৰেচনখন লাগিব। মানে তুমি য'তেই নপ পঢ়া য'তে নপঢ়া প্ৰাইভেটত পঢ়া গভমেন্টত পঢ়া কাউন্সিলৰ পৰা আমাৰ মেইনলি আমাৰ মানে কি কয় নাৰ্ছিং লাইনটো এনেকুৱা হয় তোমাৰ নাৰ্ছিং হওঁক বা এনেকুৱা মেডিকেল লাইনটো হয় যিখন ৰেজিষ্ট্ৰচন আহে ন মানে আম মানে মানুহে জেনেৰেলি লাইচেন্ঞ্চ বুলি কয় যেনে ফাৰ্ম ফাৰ্মাচী ওলাইছে তেনেকুৱা টাইপৰ অ চে জি যিখন ৰেজিষ্ট্ৰন আহে সেই ৰেজিষ্ট্ৰচন খন তোমাৰ আহ মেইন মানে
উম
মানে সিহঁতে মানে নাৰ্চবিলাকে কি ৰেজিষ্ট্ৰচন নোহোৱা কাৰণে কোনো কাৰণতে নহ'লে মানে কোনো কাৰণতে গভৰ্ণমেণ্ট জ'ব এপ্লাই কৰিব নোৱাৰে। গতিকে প্ৰাইভেটত পঢ়া অ মানে প্ৰাইভেটত পঢ়া গভমেন্টত পঢ়া বুলি সেইটো কাৰণে মান মানে গৱৰ্ণমেন্টত খিনিয়ে যে সুবিধা পাব প্ৰাইভেটত পঢ়া খিনিয়ে যে নাপাব সেইটো মানে ইয়াত নাহে মানে। তেনেকে কাৰণ এতিয়া যদি তাই যদি চাপ'জ তাই নহয় বা বেলেগ কোনোবা নাৰ্ছে হওঁক যোনে পঢ়ি আছে সিহঁতে যদি ভাবে যে সিহঁতে মানে মুম্বাইত কৰিবগৈ বিচাৰে, দিল্লীত কৰিবগৈ বিচাৰে পৰ্মান্তলি। তেতিয়াহলে সিহঁতৰ সিহঁতে তাৰেই ষ্টাফ নাৰ্চ হিচাপে মানে ৰিকগনাইচ হ'ব কাৰণে মানে পাবৰ কাৰণে মানে তাৰে সিহঁতে মানে হস্পিতেল বিলাকে সিহঁতৰ নিজ জৰ মানে‌ ধৰিলোৱা‌ কাউন্সেলৰ ৰেজিষ্ট্ৰন‌ সুধিব, চাপোজ‌ ধৰিলোৱা- মুম্বাই কৰিলে মুম্বাইৰ ৰেজিষ্ট্ৰন
উম
সেনেকে
বাকী তোমাৰ স্পৰ্ক-স্পৰ্ক-স্পৰ্কটো থাকে নে নাই? আৰু পঢ়িলে স্পৰ্ক
অ‌ থাকিব। মানে শুনা, এতিয়া মই কি‌ ক'ব ওলাইছিলো যে তাই যদি পঢ়িব বিছাৰে সুধা, অপেন্তৰ সি দাবল ই একজামৰ কাৰণে অ্যাপ্লাই হৈ আছে। ত্ৰিছ মে লাষ্ট ডেট হয় অ চি দাবল ই কমন এনট্ৰেন্স এক্সাম। তাইৰ আ লাষ্ট ডেট হৈছে তোমাৰ থাৰ্টি মে মানে, অহা কাইলে আৰু পৰহিলে আছে আৰু।
পৰহিলে দুদিন আছে
তাতেই তোমাৰ মানে আজিকালি মানে তোমাৰ প্ৰাইভেটত পঢ়িব কাৰণেও গভর্নমেন্টৰ একজামটো কম্পালসৰি। হেৰি কৰি দিছে
উম
যিকোনো ক্ষেত্ৰত হওক মানে তোমাৰ জে এন এম হওঁক বা বি এছ চি যি হওক বা লেবৰেটৰীয়ে পঢ়িব যাওক ফাৰ্ম, কি কয় ফিজিঅথেৰাপিষ্টে পঢ়িব যাওক। যি পঢ়িব যাওঁক‌ গভ্মেন এক একজামটো মানে কম্পালচৰি কৰি দিছে আমাৰ অসমত, সেইকাৰণে মানে তোমাৰ তাই সেইটো এক্জাম দিব লাগিব।
তুমি এনে তাৰ আৰু কিবা গম পোৱা নেকি? মানে এডমিচন প্ৰচেছ কিবা এনেকুৱা
অ', অলপ চলপ জানো বাৰু মই। মানে কি কয় তোমাৰ, উম সেই দুটাই ধৰি লোৱা জামটো দিব লাগিব এক্জামটো দি তাই তাৰ পৰা মানে এটা অ ধৰি লোৱা যদি গভমেন্টত চিট পালে সেইটোতো ভাল কথা। সেহেতি যে একদম বহুত ভাল কথা। আৰু যদি নাপায়ো, তাই পঢ়িব ইচ্ছা কৰিছে বা ঘৰৰ পৰা পঢ়াব পাৰিবা, মানে ভাবিছা যে, আমি পঢ়াব পাৰিম। তেতিয়াহলে তোমাৰ আহ কি কয় হেৰি আহ কি কয় তোমাৰ মানে এটা কাট অফ মাৰ্ক ধৰি দিব তোমাৰ হেৰি খিনিৰ পৰা গভমেন্টৰ পৰা, মানে দেৱৰ পৰা মানে চঙগত দেম ইউনিভাৰ্চিটিৰ পৰা, তাৰ পিছত, সেইকাত টফ মাৰ্কটো যদি ওপৰত পায় তেতিয়াহ'লে প্ৰায়হে তাত এডমিছন লব পাৰিব। এতিয়া তোমালোকে যদি পাই দিব বিচাৰা তেতিয়াাহলে, তোমালোকে প্ৰথমতে এক্সপ্লৰ কৰিবা বহুত বিলাক মানে। অসমত যিহেতু ইমানবোৰ কলেজ আছে। গমেণ্টত হ'লে য'ত ত'ত পাই যাব সেই পবলেম নাই কিন্তু, যদি প্ৰাইভেটত দিব বিচৰা গোটেই অল্ল মানে অসমত বহুত নাৰ্চিং কলেজ আছে এতিয়া। তাতে তোমালোকে ফাৰ্ছটতে চাব লাগিব যে- কলেজ খন এফিলিয়টেড হয় নে নহয়, এফিলিয়টেড হব লাগিব তোমাৰ আসাম নাৰ্চিং কাউঞ্চিল আৰু ইণ্ডিয়ান নাৰিং কাউঞ্চিল। সেই দুটা মানে হেৰি কাউচিলৰ লগত এফিলিয়টেড হ'ব লাগিব, চ' সেইটো চাই ল'বা। কিছুমান নাৰছিং কলেজ এনেকে চলাই আছে মানুহে বুজিয়ে নাপায়, একো লগত এফিলচন নাথাকে মানে। শুনিছানে?
তুমি তুমিতো কৰি আহিছিলা ন বি এ চি নাৰ্ছ?
অ মই কৰি আহিলো। চ মই যোনখনত কৰিছিলো তাত এফিলচন আছে। কিন্তু তাত তে অকমান ফিজ টো মানে বেছি হয়। তুমি অকমান তেনেকুৱা মানে জেগা লৈ লৈ কিছুমান জেগাত ফিজটো কম হয়। গম পাইছানে? মানে এক লাখৰ ভিতৰত হৈ যাব মানে। মানে এডমিচনটো, অ', এডমিচনটো একলাখৰ ভিতৰত হোষ্টেলটো বাৰো একছ কিন্তু, মই য'ত পঢ়ি আছিলো তাত এডমিচন তোমাৰ একলাখৰ ওপৰত।
তাতে এনে তোমাৰ, পহুৱা খোৱা এইবিলাক কেনেকুৱা? ঠিকে আছেনে চাগে?
আছিলে, ভাল স্ত্ৰীক আছিলে। প্ৰেক্টিকেল বিলাকো ভাল হয়। অ', সেইটো তোমাৰ গুৱাহাটীত আছে, এছিয়ান ইনষ্টিটিউট অফ নাৰ্চিং এডুকেশ্যন। আমাৰ কলেজ খনতো তোমাৰ উম, আমাৰ কলেজখনটো তোমাৰ প্ৰাইভেট প্লাচ আসাম মানে তোমাৰ শংকৰদেৱ ইউনিভাৰ্চিটিৰ লগত নাই, মানে আছে আমাৰ কলেজত পচবেচিক বি এ চি নাৰ্চিংটো আৰু জি এন এনটো, আ, শংদেৱ শ্ৰীমন্ত শংকৰদেৱৰ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড চাইন্সৰ লগত আছে। মানে এছ এছ চি লগত। আৰু বাকী বি এছ চি নাৰ্ছিং আৰু এম এছ চি নাৰ্ছিংটো মানে আছে তোমাৰ হেৰিত এচন ডিটি মেন ইউনিভাৰ্চিটি মুম্বাইৰ এখন ইউনিভাৰ্চিটিৰ লগত আমিতো একো প্ৰব্লেম আমাৰ এতিয়া কলেজৰ বহুত চিনিয়ৰ বাহতে এতিয়া, বহুত ধুনীয়া ধুনীয়া জব কৰি আছে মানে।
ভাল ভাল কলেজৰ লগত টায়ক আছে মানে ন
উ, উম আছে, অ' হেইট তু-তুমি বেলেগতো দিব পাৰা, মানে ইমান প্ৰ ব্লেম নাই, যদি তোমাৰ কলেজখন আই এন চিৰ পৰা আৰু এ এন চি মানে, ইণ্ডিয়ান নাৰ্ছি ৰ্ছিং কাউন্সিল আৰু আছাম নাৰ্ছিং কাউন্সিলৰ পৰা যদি এফিলিয়েটেড হয় মানে তেতিয়া তুমি যিকোনো কলেজত দিব পাৰা, হেইটো চাৰ্টিফিকেট খনত মানে প্ৰভাৱ নপৰে, বুজিছা? তাৰপিছত নেক্সট হ'ল তোমাৰ জি এন এম কৰা পিছত, দুইবছৰ এটা এক্সপেৰিয়েন্স ল'ব লাগিব, মানে এক্সপেৰিয়েন্স হচ
ট্ৰেইনিং, ইণ্টাৰ্নশ্বিপ ট্ৰেক হয় চাগে।
এই, ঠিক ইণ্টাৰ্ণশ্বিপো নহয়, তুমি চেলাৰিও পাবা, কিন্তু বহুত বেছি নোপোৱা প্ৰাইভেটত হ'লে। পাজ যদি গভৰ্ণমেণ্টত পাই যোৱা তেতিয়াহ'লেটো ভাল কথা। ভাল চেলাৰী হৈ যাব
ঠিক আছে বাৰু দিয়া, মই তাইৰ লগত কথাটো পাতি লওঁ বাৰু।
অ, মানে হে, তেতিয়া মানে, উম, হায়াৰ- হায়াৰ ইদুকেচনলে গুচি যাব পাৰিবা বুজিছা, এক্সপেৰিয়েন্স হোৱা পিছত। মানে পোষ্ট বেছিক বি এ চি নাৰ্ছিং কৰিব পাৰিব। তেতিয়া যেনেকে চাইন্সৰ বিলাকে ডাইৰেক্ট বি এছ চি নাৰ্ছিং কৰিব পাৰে
উম।
ৰ্ছিং হৈ যাব, দেন আৰু তোমাৰ, তাৰ পিছত বি এছ চি নাৰ্ছিংৰ কৰাৰ পাছত আকৌ এম এছ চি নাৰ্ছিংৰ কাৰণেও এপ্লাই কৰিব পাৰিব।
আচ্ছা, ঠিক আছে বাৰু দিয়া, থেংক ইউ। মই আকৌ কল কৰিম বাৰু তোমাক।
অ অ পাতি লোৱা যদি তাই এটোত মান্তি হয় তেতিয়া তিয়াহ'লে মোৰ লগত ডিচকাছ কৰিব পাৰিবা। আৰু যদি মান্তি নহয়, বেলেগ কিবা পঢ়িব বিচাৰে তাই যদি নিজে কয়, তেতিয়াহ'লেও সুধিবা অলপ চলপ মই জানো মানে অপচন বিলাকৰ বিষ উ ঠিক আছে ঠিক আছে উ উম উম